হয় শুনা পাইছো।
অ, আচ্ছা কি কৰিছে? এ মই অলপমান খোজ কাঢ়িব ওলাই আহিলো।
অ', অ', খোজকাঢ়িব ওলাই আহিলে। অ, ভাত-চাত
বাকী ভাত পানী খালে? অ, নাই মই খোৱা নাই আপুনি খালে?
খালো খালো খাই মেলি এনেই এতিয়া আছো মইো অকনমান খোজকাঢ়িলো খোজ ককাঢ়িল মেলি সোমাই আহিলো ঘৰতে।
অ হয় নেকি মই অলপমান খোজ কাঢ়ি আছো আহ ভাত খোৱাৰ পিছত অলপ খোজ কাঢ়িব লাগে বাৰু
আপুনি নুখোৱাকে কোচ কছে
নাই খাব মন যোৱা নাই ৰাতি মানে অলপমান নাখাওৱেই মই। খাব মন নাযায় উম, সেইদিনা কত কঁঠালৰ গুটি কথাাতি পাতি পাতি পাতি কঁঠালৰ গুটি দিয় আজি দুপুই ভাত খালো
অ, হয় নেকি?
আজিহে কঁঠালৰ গুটি দালি ভাত আৰু এনেকে কিবা-কিবি ভাজি চবজি
অ অ মাছ চাছ একো দিয়া নাই আৰু
অ নাই মাছ দিছে মাছ আছিলে দুপৰে মাছেদিও খালো
অ', অ', অ', ভালেই কৰিলে। কঁঠালৰ গুটিটোটো বহুত ভাল। তাতে ঔটেঙা কুমলীয়া ঔটেঙা এটা দিব লাগিছিলে তেতিয়া বেছি ভাল লাগে।
বিচাৰি পোৱা নাই ৰ বাকীো চব খাইে আছো বজাৰতো ঔটেঙা নোহোৱাই হৈছে আৰু বজাৰত বস্তুৰ যিহে দাম। বাপৰে।
বহুত দাম মানে দিনা আশী টকা লৈছে তিনটাত নেক্সট বাৰ লৈছে পঞ্চাশ টকাত তিনটা মানে দা
পাপৰে বিৰাট দাম হেৰি সেইদিনা ভাত কেৰেলা কিনিব গৈছিলো দাম দামৰ ওপৰত দাম মানে কিবা এশ বিশ টকা আছে নেকি এশ বিশ টকা নেকি কেজি সেনেকুৱা টাইপ নব্বৈ নে এশ টকা এনেকুৱাই আছিলে
অ অ
পাহৰিছো হল দুই সপ্তাহ মানৰ আগতে যোৱা বজাৰ
অ অ আমাৰ আকৌ ঘৰতে ৰুই থৈছো যে বাট কেৰেলা সেইটো কাৰণে কিনিব লগা হোৱা নাই বাৰু
ঘ ঘৰতে ৰুই থৈছো লাগিছে ঘৰতে এনেই খাব পৰা আৰু সেইটো কাৰণে কিনিব লগা টো হোৱা নাই আৰু
আচ্ছা আপোনালোকৰ মানে খেতি আছে ঘৰতে
অ খেতি মানে তেনেকে অকনমান ইমান নহয় আৰু জেগাও বহুত কম আছে যে কম জেগাতে ৰুই থৈছো বাট কেৰেলা হয় হয় শুনা পাইছে
ভাল ভাল অই শুনা পাই আছো ভালে খেতি কৰি থৈ দিব লাগে এনেকে দাম বাঢ়িলে মানে মানে তেতিয়া আৰু নিজৰ ঘৰৰে খাব পাৰি
অ ঘৰত কৰাটো আৰু হয় হয়
হয়
অ ঘৰত কৰাতটো আৰু উম নহয় নহয় বজাৰত কিনে আৰু ঘৰত নিজে কৰাতো বহুত পাৰ্থক্য আছেতো
অ তাৰপিছত আৰু বাকী ভাত কিহৰে খালে আপুনি
ভাত আজি মাংস খালো আৰু ৰাতি কেন আনিছিলে একদম গধুৰ গধুৰ বস্তে গধুৰ গদুৰ বস্তুে কাই থৈ দিছো মানে চ চিকেনৰ লগত কিবা মাটি দালি বনাইছ নাই মই খোৱা ৰাতি খোৱাৰ পিছত অকনমান খোজ ককাঢ়ি দিওঁ বাৰু
এইটো ভাল কথা কিন্তু দেেই এইটো ভাল কথা মানে ৰাতি আমি আমাৰ খোৱাতো দেৰি হয় ন
উম
পিছত এবাৰ খোজ কঢ়িব লাগে তেতিয়া হজমটো হয় আৰু ভালকে মানে তেতিয়া হজম হ'ব তেতিয়া ভাল মোৰ মানে আগতে সেনেকে চাৰে এঘাৰটা বাৰটা বজাত ভাত খাওঁ খাই পি নে
উম
চাৰে এঘাৰটা বজাত বাৰটা বজাত ভাত খাই পিনে আৰু মানে সেনেকে ঘৰত শুই থাকো ডাইৰেক্ট শুই যাওঁ ত' সেইটো কাৰণে মানে বেমাৰে হৈ গ'ল আৰু
অ অ উম
ডক্তৰে কলে যে সাতটা বজাৰ পিছত নাখাব একো
আহ আহ সাতটা বজাৰ অ সাতটা বজাৰ আগতে খাব লাগে
উম
অ ঠিক
সাতটা বজাৰ সাতটা বজাৰ পিছত মানে খাব পাৰি হলেও যেয়া যদি আপুনি খোজ কাঢ়ে টোপনি যদি দেৰি দেৰিকে মাৰে
উম অ
কি সেনেকে খোজ কঢ়ি থাকিব লাগে নহলে আৰু
হয় হয় হয় হয় আপোনাৰ আকৌ হোৱাও বহুত দেৰি হয় নহয়
অ আৰু মানে ভাত খাই যদি এনেকে লগালগ শুই দিয়া যায় তেতিয়া বহুত মানে এনেকুৱা স্বাস্থ্য জনিত সমস্যাত পৰা যায় আৰু
হয় হয় সেইটো হয় বাৰু মইতো ভাত খোৱাৰ পিছত অ পাঁচ মিনিট দচ মিনিট হ'লেও খোজ কাঢ়ি দিব ল তেতিয়া মানে অকনমান পাতল আৰু শুবলৈও ভাল লাগে খাই দিয়াৰ পিছত লগালগ অ খাই দিয়াৰ পিছত লগালগ শুই দিলে মানে কিবা এটা গধুৰ গদুৰ শুব শুব নিচিনা লাগে গধুৰ গা টো কিবা গধুৰ হয়
তেনেহলে এইটো আপোনাৰ ভাল অভ্যাস
অ অ হয়বা
এইটো ভাল হয়্য আগতে মোৰ এইটো নাছিলে
অ অ ৰাতিুৱ
এ খাই লৈ একদম শুব লাগে আৰু সেনেকে শুই দিও মই
অ সেইটোৱে বেয়া খাই লৈ একেবাৰে শুই দিয়াতোৱে বহুত বেয়া
অলপমান শোজ চোজ কাঢ়ে হজমতো হয় ভালকে পাতল পাতলো লাগে আপুনি ক'লে নহয়। খোজ নাকঢ়িলে কিবা গধুৰ গধুৰ লাগি থাকে। সেইটোৰ কাৰণে হয় বাকী ফুৰিব গৈছে। চনে নাই যোৱা ক'ৰবাত।
ফুৰিব যোৱা নাই বাৰু গৰমৰ পৰা একো ওলাই যাব। যাবলৈ মন নাযায় চোন গৰম বহুত।
অ এনেই কৰ'বাত ফুৰিব গৈছে নে আৰু?
আগতে
নাই ন অ আগতে।
এনে ফুৰিব তেনেকে যোৱা নাই বাৰু। যোৱা মানে কি মাজুলীতে মাজুলীতে গৈছো গৈছো মানে তাতে থকা আগতে তাৰপিছতে এতিয়া গুৱাহাটী এনে তে শ্বহীদ বেদী চাইছো চিৰিয়াখানা চাইছো। তেনেকে অকনমান ওলাই গৈছো আৰু। অ'ফুৰিব যোৱা ইমান হেৰি নাই মানে।
আগৰ বছৰ মাজুলী গৈছিলো। মই হেৰিত গৈছিলো। দুহেজাৰ পঁচিশৰ ডিচেম্বৰ মাহত গ'লো।
অ হয় নেকি কেইদিন থাকিলে তাতে।
থাকিবলৈ যোৱা নাই মা মামাহঁতৰ ঘৰৰ ধেমাজি মানে।
হয়, হয়, হয়।
ত ধেমাজিত যাওঁতে মাহীত মাহী মহা মাহীৰ ল'ৰা ল'ৰা দুটা। তাৰ পিছত আৰু মোৰ লগৰ এজনী গৈছিল এনেকে গাড়ী লৈ পিনে গ'লো। তাৰ পিছত সত্ৰবিলাক চালো আউনীআটী সত্ৰ-
হয়।
তাৰপিছত আৰু কিবা কিবি, দক্ষিণ পাট সত্ৰ এনেকে চালো, চাই পিনে মহাৰ বায়েকৰ ঘৰত গৈ পেলাই ভাত-চাত খাই, আকৌ ঘৰলে আহি আহিলো উভতি।
অ'।
ভাল লাগিল কিন্তু দেই মাজুলীৰ পৰিৱেশ
অ', অ', মাজুলীৰ পৰিৱেশো বহুত শান্তি প্ৰিয় হয় বাৰু বহুত ভাল লাগে।
উম, মানুহবোৰো ভাল লাগিল মোৰ।
মানুবোৰো
তাতে উম, তাতে দোকান দিয়া মানুহ বিলাকৰো ব্যৱহাৰ ভাল পালো মই।
ভাল হয় হয় হয় বহুত ভাল বাৰু সহজ সৰলতাৰ মানুহবোৰ মাজুলীত বেছিভাগ খেতিৰ ওপৰত নিৰ্ভৰ কৰে যে এ সেইটো কাৰণে চবতে কিবা হয় আৰু ভাল অ' ওচৰৰে
উম এবাৰ গ'লো বানাৰসত অকন ফুৰি আহিলো
অ হয় নেকি?
পৰিয়া অহা‌ পৰিয়ালৰ লগত
অ অ তাতে কেনেকুৱা লাগে ভালে লাগিছিছ ভালে লাগিল চাগে?
মানে এনেইতো পৰিৱেশতটো ভালেই কিন্তু তাৰে মানুহবোৰ ইমান এটা মানে ভাল নালাগিল মোৰ
অ অ হয় নেকি?
আৰু বহুত মানে মানুহ বিলাকে বহুত লেতেৰা কৰে মানে আমাৰ ইয়াত কেনেকুৱা হয় ঘৰটো লেতেৰা থাকিলে বাহিৰৰ খিনি চাফা কৰি ৰাখে ধৰি লওক এতিয়া প্লাষ্টিক চাষ্টিক আমি যতে ততে নেপেলাও জাবৰ যোথ বৰ বিলাক অকমান ডাষ্টবিনত পেলাবৰ কাৰণে মানে চেষ্টা কৰো ধৰি লওক যদি থাকে তাতে মানে সেইবোৰ মানুহৰ নাই মানে বহুত মানে ঘৰটো চাফা হৈ থাকিলে বাহিৰৰ জেগাতে টোপোলা টোপোলা কৰি পেলাই দিয়ে ৰাতি কিতো ওলাবই নোৱাৰি মানে দোকান দিয়া মানুহ বিলাকেও ডাষ্টবিনৰ বস্ত টোবোৰ পেলাই পেলাই যায় ত অলপমান সেনেকে বেয়া পালো বাকী তো আৰু ধৰ্মস্থান হয় পৰিৱেশ তো ঠিকে আছে মানুহ বোৰে বেয়া কৰিছে এক মানে আপুনি বস্তুবোৰ চাবচোন। উম য'ত মানুহ বেছি হয় তাতে বেছি আৱৰ্জনা।
আৱৰ্জনা হয় হয়। অ অ হয় হয় সেইটো হয় বাৰু।
এতিয়া অম্বুবাচীত যাওঁ তেওতো কিমান আৱৰ্জনা ভৰ্তি।
ভৰ্তি আপুনি গৈছিলে অম্বুবাচ
উম, অ, ঘৰৰ ওচৰতে যে।
অ', হয় নেকি
অ', আমাৰ ঘৰৰ পৰা মন্দিৰতো দেখা পাই থাকি
অ, হ।
এতিয়া অলপমান এতিয়া অলপমান অ' ব্ৰিজ চ্ৰিজ বনাই দিয়াৰ কাৰণে অলপমান দেখা নোপোৱা হ'লো আগতে সৰুতে মানে ঘৰৰ পৰাই চাই থাকিছিল লো।
অ, হ - হ। অ' মই গৈছো বাৰু জানুৱাৰী মানত গৈছো অম্বুবাচী অ' কি কামাখ্যা মন্দিৰ
অ, কামেখ্যাত।
অ' জানুৱাৰী মানত গৈছো অ' বহুত ভাল লাগিছে যি বাৰু বহুত ভাল লাগে তাতে গৈ কিবা এটা নিজকে ভগৱানক যেন বিচাৰি পোৱা নিচ না না লাগিলে আৰু মন টো বহুত পবিত্ৰ পবিত্ৰ লাগে মনটো কিবা এটা ভাল লাগি। থাকে তাতে যেন সঁচা সঁচিকে ভগৱানক লগ কৰি আহিছো। তেনেকুৱা নিচিনা অনুভৱ হয় আৰু তাতে গৈ।
হয় বাকী এতিয়া আপুনি শুব নেকি?
অ এতিয়া মই শুব শুম আৰু। হয় হয় টাইমো হৈছে আৰু শুবলে। অহ অহ গুড নাইট গুড নাইট গুড নাইট।